হেল্লে' হয়, হয়, শুনিছো। আপুনি শুনিছে নে?
অহ শুনিছো, শুনিছো অহ। এনেই- অহ এনেই ভালনে খবৰ?
হয় ভাল। আপোনাৰ ভাল নিশ্চয়?
অহ হয় হয় অহ, অ মানে এ এতিয়াটো ফ্ৰী আছে নহয়?
হয়, মই ফ্ৰী আছো এতিয়া।
অহ ময়ও এনেই আছো খাই লৈ আজৰি হৈ ভাবিলো আৰু এনেই,
হয় হয় মোৰো হয় মোৰো তেনেকুৱাই খাই লৈ এতিয়া এনেই আজৰি হৈ আছো।
হয়।
উম।
উম, আজি পিছে কি কৰিলে দিনত?
উম, আজি বিশেষ সেনেকে কৰা নাই ৰাতিপুৱা উঠিলো উঠি পেলাই মোৰ এনে ফাৰ্মাচী আছে ফাৰ্মাচী, খন খুলিলো। তাৰ পিছত এতিয়া আহি খোৱা লোৱা হ'ল, এতিয়া এনেই জিৰণি লৈ আছিলো।
হয় হয়।
হয় হয় সেনেকুৱাই আৰু
হয় উম,
আপুনি এনেই কি বিষয়ে আলোচনা কৰিব বিচাৰে।
আঁহ এনেই আমাৰ দৈনন্দিন জীৱন মানে এতিয়া সময়ৰ লগত মানে মিলাই পেলাই, কেনেকুৱা চলিছে বা কিবা বেলেগ হ'ব লাগে নেকি।
হয় হয়।
তেনেকুৱা ধৰণৰ আৰু
উম উম,
ধৰি লওক আমি যিটো ঠাইত আছো, যেনেকুৱা ঠাইত আছো, এই ঠাই বিলাকত মানুহবিলাকে কেনেকুৱাকে জীৱিকা নিৰ্বাহ কৰিছে। মানে ঠাই বিশেষে বেলেগ-বেলেগ নহয় প্ৰতিটো ঠাইতে,
হয় হয় অহ, এতিয়া আমাৰ, যিখিনি গাওঁৰ অঞ্চলৰ, তেনেকুৱা গাওঁ অঞ্চলৰ আঁহ- জীৱন-প্ৰণালী বিলাক মানুহৰ বেলেগ আৰু আমাৰ টাউন অঞ্চলৰ জীৱন-প্ৰণালী বিলাক বেলেগ বেলেগ হয়।
হয় হয়।
বিশেষকে হয়। বিশেষকে চাবলৈ গ'লে গাঁও অঞ্চলৰ যোনটো জীৱন-প্ৰণালী সেইটো আমাৰ। আহ ভাল ভালেই হয় কাৰণ স্বাস্থ্যৰ পক্ষেও ভাল হয়। কাৰণ আমাৰ চাপজ খাদ্য বস্তু বিলাক চাবলৈ গ'লে আমাৰ গাঁও অঞ্চলত, নিজৰ বাৰীৰ পিছফালে ধুনীয়া ধুনীয়া, খোৱা বস্তু থাকে, যেনে শাক পাচলি আৰু সেনেকুৱা কিবা কিবি শাক পাচলিবিলাকত যেতিয়া বজাৰপ কৰা কিনিব গ'লে আজিকালি, চ'ব ৰাসায়নিক সাৰ প্ৰয়োগ কৰা কিন্তু যেতিয়া হয়। আমি কিন্তু ঘৰৰ নিজেই ৰোৱা শাক-পাচলিবিৰাক- গোবৰ সাৰেৰে তৈয়াৰী আৰু সেইটো খালে আমাৰ স্বাস্থ্যৰ কাৰণেও ভাল হৈ থাকে।
হয়। উম। হয় এতিয়া আৰু এনে- কোৱা সময়ত অৱশ্যে মানে ওচৰে পাঁজৰে আমি বহুত কিবা- কিবি পাওঁ মানে ঢেকীয়াৰ পৰা আদি কৰি- কীয়া- কচু হওক, ভেদাইলতা বা নৰসিংহৰ পাতে হওক তেনেকুৱা- কে বিভিন্ন ধৰণৰ এতিয়া যেনেক অমিতা গছেই হওক যদি ঘৰত থাকে অমিতাৰ সেই পাত তৰ পৰা আৰম্ভ কৰি ফুললৈকে আৰু এনেকুৱা হয় আমিতো এনে মানুহবোৰ এতিয়া ব্যস্ত হৈ গৈছো সকলোৱে। এই ব্যস্ততাৰ মাজতো যি অকনমান সময় উলিয়াব পাৰে তেওঁ মানে অলপ ঘৰৰ ওচৰতে দুই এটা বস্তু বুটলি পেলাই খোৱাটো যোগাৰ কৰিব পাৰে আৰু। আৰু আৰু মই দেখিছো আমাৰ ইয়াতে আৰু আহ যিবোৰ গাও এলেকাৰ মহিলাসকল আছে নহয় বিশেষকে কিছুমান জনগোষ্ঠীয় মহিলা যেন বড়ো হওক তেওঁলোকে মানে এ বজাৰত গাঁৱৰ পৰা খুব সুন্দৰ সতেজ তেনেকুৱা শাক পাচলি বিলাক লৈ আহে বি কি কৰিব লে মানে তেওঁলোক সেইখিনি ইমান কিন্তু কষ্ট কৰিব লগা নহয় চাগে মানে ওচৰে পাজৰে কচুত ঢেঁকীয়া সকলো পায় বা অমিতা গছত ফুলবোৰ ফুলিয়ে থাকে। তেনেকুৱাকে তিতা ফুল আনে ছজিনাৰ পাত লৈ আহে নৰসিংহ পাত বা মান ধুনীয়া এনেকুৱাবোৰ গোটেই বজাৰত লৈ আহে আৰু যিবোৰ চহৰত থাকে তেওঁলোকেতো নাপায় সহজে কিন্তু বজাৰৰ পৰা কিনি খাব পাৰে আৰু। তেনেকুৱা, এতিয়া বজাৰত যিবোৰ বাহিৰৰ পৰা শাক পাচলি আহে সেইবোৰতো আৰু গমেই পায় আজিকালি যিমান খিনি সাৰ প্ৰয়োগ কৰে মানে এদিনতে নষ্ট হৈ যায়। ঘৰত আনি এদিন ৰাখিব নোৱাৰি তেনেকুৱা।
হয় হয় আৰু আমাৰ যোনবিলাক গাঁও অঞ্চলত যিবিলাক বস্তু আহ পোৱা যায় যেনে আপুনি কলে ভেদাইলতা নৰসিংহ সেইবিলাকতো বহুতো ঔষধি গুনো আছে।
সেইটো হয় সিফালৰ পৰাও ভাল স্বাস্থ্যৰ কাৰণে উ উম।
তাৰ মানে চাবলৈ গ'লে গাঁও অঞ্চলত বিশেষকে ভালেই আমাৰ যিবিলাক এইবিলাক আহ আমি যদি শাক পাচলি নিজে কৰো আমাৰ দেহাত ভালে থাকে এটা আমি কৰ্ম সংস্থাপনো পোৱা পোৱাৰ নিচিনা হয় সেইবিলাক বিক ক্ৰী কৰে টকা উপাৰ্জনো কৰিব পাৰি।
হয়।
কিন্তু সেইটো সুবিধা আপোনাৰ টাইন টাউন চহৰত নাই আৰু কি
অ সেইকাৰণে বিভিন্ন ধৰণৰ সমস্যা বা বেমাৰ মানে আজিকালি বহুতৰে কম বয়সতে চুলি পকা হয়। বা চুলি সৰে। তেনেকুৱা ধৰণৰ ছালৰ সমস্যা পেটৰ অসুখ বহুত বেছি দেখা যায় আৰু মানে শুনা পাওঁ আৰু।
হয় হয়।
অ তেনেকুৱা। আৰু মই সুধিব খুজিছিলো, এনে আৰু আগৰ কিবা মনত পৰেনে আগৰ কথা বা এতিয়া, এই যে আমি বজাৰৰ কথাই কলো ধৰি লওক মানে, এতিয়া আমি যিবোৰ বস্তু পাওঁ, সেইবোৰৰ সোৱাদ আৰু আগৰ সোৱাদ মানে এ কে পায়নে
হয় একে নাপাওঁ কাৰণ আগৰ যিবিলাক আমাৰ ককা ককাহঁতৰ দিনত যোনবিলাক শাক পাচলি আছিল সেইবিলাকত আচলতে কোনো ধৰণৰ বজাৰৰ সপেৰা কিনা হওক বা ঘৰৰে হওক সেইবিলাক কোনো ধৰণৰ ৰাসায়নিক সাৰ প্ৰয়োগ কৰা নাছিল।
ফলত সেইবিলাকৰ সোৱাদ- তো ভাল আছিল আৰু আপুনি যেনেকে ক'লে যে আজিকালি বজাৰৰ পৰা কিনি অনা বস্তু বিলাক আহ বেছি দিন কম দিনতে নষ্ট হৈ যায়, সেইবিলাক কিন্তু আগৰ দিনত কিন্তু সেইবিলাক নষ্ট হৈ যোৱা মই আমি শুনা নাছিলো আৰু
হয় হয়।
হয় হয়, তাৰমানে এইটোৱে গম পোৱা যায় যে, সেইবিলাক খাদ্য নিশ্চয় আপোনাৰ- ভাল আছিল, উত্তম পদ্ধতিত আছিল আৰু।
হয়।
উ
আৰু ইয়াৰ লগতে আৰু ক'ব খুজিছিলো যে, এতিয়া মানুহবোৰ বহুত ব্যস্ত হৈ গৈছে। আৰু এই ব্যস্ততাৰ কাৰণে মানুহবোৰ যন্ত্ৰৰ দৰে কামো কৰিছে। নহয়, অ যিমানে উন্নতি কৰিছে সিমানে মানুহবোৰ ব্যস্ত হৈ গৈছে, আনকি- ডাঙৰৰ পৰা আদি কৰি সৰু ল'ৰা-ছোৱালীৰো চাগে জিৰণি নাই। মানে স্কুলত যোৱাৰ পিছৰে পৰাই, অহ বহুত কিবা কিবি এক্সট্ৰা ক্লাছবিলাক থাকে নহয়,
উ হয় হয়।
অ ছবি অঁকাই হওক, নাচৰেই হওক, গানৰে হওক। বা বেলেগ কিবা এতিয়া গৰমৰ বন্ধতটোও মানে গৰমৰ বন্ধৰ দৰে ক- টাব নোৱাৰে এতিয়া, মানে ব্যস্ততা আৰু সৰু ল'ৰা-ছোৱালীয়েও ব্যস্ত খুব এতিয়া।
হয়, আমাৰ দিনত গৰমৰ দিন বিলাক বেলেগ আছিল। আৰু আজিবিলাক আজিকালি যিবিলাক স্কুলত দেখিবলৈ পোৱা যায় এছাইনমেণ্ট, আমাৰ দিনত আছিল হা তৰ কাম, আৰু হাতৰ কামত আমাক মাটিৰে তৈয়াৰী বস্তু বনাব দিছিল। আৰু সেইবিলাক ফলত আমাৰ আই কিউটো অলপমান, ভাল হৈছিল, কিন্তু আজিকালি চব দেখিবলৈ পোৱা যায় অহ সৰু ল'ৰা ছোৱালীবিলাকৰ কম্পিউটাৰৰ পৰা প্ৰিণ্ট আউট কৰিহে সেইবিলাক দিয়া, সেইবিলাক আচলতে আগৰ দিনত, চাবলৈ গ'লে বস্তুতো বেছিয়ে ভাল আছিল, কিয়নো এটা ব স্তু নি মাটিৰে নিৰ্মাণ কৰাৰ ফলত তাত বহুত ধৰণৰ কথা আছে, আমাৰ মাটিত যোনটো আমাৰ মাটিৰ যিটো গুণাগুণ আ ছে সেইটো আমাৰ ছালৰ কাৰণেও ভাল হয়, আৰু যিকোনো বস্তু মাটিৰে তৈয়াৰ কৰাৰ লগে লগে, সৰু ল'ৰা-ছোৱালীৰ বিয়নিত অহ ব্ৰেইনত বহুত কেমিকেল আচলতে ভাল হয় আৰু চাবলৈ গ'লে। কিন্তু আজিকালি সেইটো দেখিবলৈ পোৱা নাযায়, হয় ব স্তুটো মূল্য বুজি পোৱা যায়, কাৰণ নিজৰ হাতেৰে তৈয়াৰী কৰা এটা বস্তুৰ মূল্য বুজি পাবই সেইটো সকলোৱে বুজি পোৱা যায়।
হয় হয় কিন্তু এটা ব স্তু বাৰু লক্ষ্য কৰিছো, আগতে যেনেকে মানে বহুতে হাতৰ কাম কৰিছিল বা যেনেকোৱা গুৰুৰ পৰা শিক্ষা লৈছিল এ মানে, পঢ়া-শুনাৰ লগতে গুৰুৰ হাতৰ মানে যিবোৰ বিদ্যা তেনেকোৱা শি ক্ষাও পাইছিল বা গৃহস্থই হওক বা অস্ত্ৰবিদ্যাই হওক মানে খেতিয়ে হওক সকলো শিকি লৈছিল ঠিক তেনেকোৱাকে মানে আগৰ দিনৰ মানুহ বিলাকৰ যেনেকোৱা ধৰি লওক ৰুচি আছিলে, হাতৰ কামৰ ক্ষে মাজতে অকনমান নোহোৱা যেন হৈছিল। কিন্তু এতিয়া দেখিছো আকৌ কিছুমানে কিন্তু সেয়া মানে পুৰণি কিছুমান বস্তুকে আকৌ নতুন ধৰণেৰে সজাব চেষ্টা কৰিছে। মানে বহু বিলাকক দেখা পাও ছাত্ৰ-ছাত ত্ৰী সকলক দেখা পাওঁ আৰু যে আগতে যেনেকৈ ঊলৰ অ মানে চুৱেটাৰ হওক, টুপি, মাফলা বা মোজা তেনেকে বনাইছিল এতিয়া মাজতে অলপ বন্ধ হৈছিল, কিন্তু আকৌ এতিয়া মই কিছুমানক দেখিছো মানে বজাৰত বা এক্সপ' বিলাকত ওলাই যে, সেই ল'ৰা-ছোৱালী বিলাকে এ তেনেকোৱা ধৰণৰ, ঊলৰে হওক মানে কিছুমান নতুন বস্তু বনাব চেষ্টা কৰিছে, যেনে কোৱা মানে ফুল হওক নহয় ফুলেই হওক, ঘৰত সজাব পৰা কিবা বস্তু তেনেকুৱা তাৰপিছত মানে কাৰোবাক উপহাৰ দিব পৰাকৈ অ তেনেকুৱাবোৰ আকৌ নতুনকে কৰা দেখা পাই আছো অলপ অলপকে এতিয়া আৰু।
হয়, এইটো আচলতে আমাৰ এইটো যিটো আপুনি কৰে যে মাজতে নাইকিয়া হৈ গৈছিল। পিছত এতিয়া আৰু আহিল। আচলতে মানুহৰ এই বিলাক বনোৱাৰ এতিয়া উটচাহটো এইটো কাৰণে বাঢ়িল যে আমাৰ এতিয়া ইউটিউবত বহুত ব ধৰণৰ ভিডিঅ' চাব পাৰি আৰু এইবিলাক বচ ছ'চিয়েল মিডিয়াৰ অ, অ চচিয়েল মিডিয়াৰ দ্বাৰা এইটো বেচাব বিক্ৰীও কৰিব পাৰি। ত' সেনেকে বস্তুবিলাক মানুহে উপ-উপকৃত হৈছে আৰু এতিয়া চাপজ কোনোবাই বনাই আছে এইটো ময়ো চচিয়েল মিডিয়াত দেখিলো। তেতিয়া ময়ো ভাবিছো এনেকে মই নে বনাব নোৱাৰিম নে? ময়ো ট্ৰাই কৰিলো মইও বনাও আৰু সেনেকে বস্তুটো আৰু আহি আছে। কিন্তু এইটো ভাল বহুত ভাল কথা যে আমাৰ আ এনেকুৱা এইটো বস্তু হৈ আছে।
অ, মানে দৈনন্দিন জীৱনত অকণমান পৰিৱৰ্তন আহিছে আৰু। যদিওবা মানুহ বেছ ব্যস্ত হৈছে তাৰ মাজতো নহয় আমি মানে আচলতে পুৰণিখিনিকে যে ধৰি থাকিম এনেকুৱা নহয়। কিন্তু মানে পুৰণা কিছুমান বস্তুক সন্মান জনাই পেলাই নহয় তাকোদি আমি নতুন ৰূপ দিব পাৰোঁ সেইটো নিশ্চয় ভাল হ'ব। আমাৰ মানে যিটো শিপা আছিলে। নহয় আমি তাক পাহৰি যাব আচলতে নালাগে, অ, অ। সেইটো সঁচা কথা হয়, উম।
নকও আৰু
অ, যিহেতু এতিয়া সময়ৰ লগে লগে দৈনন্দিন জীৱনত বহুত পৰিৱৰ্তন আহিছে। মানে এতিয়া পুৰুষ-মহিলা সকলোৱে মানে কৰ্মব্যস্ততাৰ মাজত থাকে। তেনেকুৱা এতিয়া মানে কোনেও পিছ পৰি থকা নাই চাগে। মানে শিক্ষা দীক্ষাৰ ফালৰ পৰাই হওক, কামৰ কামৰ ফালৰ পৰাই হওক মানে সকলোৱে আগবাঢ়ি অহা দেখিছো আৰু। তাৰ মাজতো দুই এজন ব্যতিক্ৰম থাকে। সেইটো বাৰু থাকিবই। আমি অ চেষ্টা কৰিব লাগিব সকলোৱে আগবাঢ়ি অহাটো।
উম, হয়। নিজৰে হাতৰ আঙুলি সকলো সমান নহয় আ সকলো মানুহ সমান নহয় কিছুমানৰ মাজত। কিছুমান নিগেটিভ। থাকে আৰু কিন্তু বেছিভাগ মানুহে ভাল থাকে, পজিটিভ থাকে।
হয়, হয় উ আৰু সংগ্ৰামটো জীৱনত সকলোৰে থাকে।
হয় জীৱন সংগ্ৰামটো থাকিবই অ। জীৱন মানে সংগ্ৰাম সেইটো থাকিবই অ।
উম, হয়, হয়। উম। কিন্তু এই মানে আমাৰ দৈনিক জীৱনত মানে এনেকুৱা হৈছে কেতিয়াবা। মানে ব্যস্ত তা বা যি আধুনিকতা আমি মানুহ বিলাক বেছি আধুনিক হৈ গৈ আছো নহয়। মান আধুনিকাৰ আধুনিকতাৰ প্ৰতি বেছি আকৰ্ষণ এটা অনুভৱ হয় আৰু লগতে আজি কালি দেখিছো মানে কিছুমান আ বিদেশী মানে আ কি বুলি কম? বিদেশী আচৰণ ধৰি লওক বা ৰীতি-নীতি মানুহবিলাকে বেছি মানে আকৰ্ষিত হোৱা দেখা যায় নহয়।
হয় দেখিবলৈ পোৱা যায়। আজি-কালি কিছুমান আ উ টি অহা যুৱকে কিছুমান যুৱক যুৱতীয়ে আৰু আহ কিছুমান নিয়ম নীতি- মা মানিবও নিবিচাৰে এনেকুৱাও দেখিবলৈ পোৱা যায়।
হয়।
কিছুমান ক্ষেত্ৰত কিছুমান নিয়ম নীতি মানিব লাগে যদিও কিছুমান নিয়মৰ কোনো চাইণ্টিফিক ৰিজন নাথাকে তথাপিও আহ মানে কোনো কিবা নাথাকিলেও। অন্ধবিশ্বাস হলেও কিন্তু কিছুমান চাইণ্টিফিক ৰিজন থাকে আচলতে।
থাকে হয় ঠিক উম আছে। বাৰু আজি কথা পাতি ভাল লাগিলে। আপোনাৰ লগত অ অ আৰু নিশ্চয় পাতিম পিছত
হয় হয়।
অ ঠিক আছে ধন্যবাদ থাকিল অ।